শুনিছা নে বন্ধু?
অ', শুনিছো শুনিছো কি কৰি আছা?
মই এনেই আছো ৰবা বন্ধু তুমি?
মইো এনোই আছো ৰবা, এতিয়া ঘৰতে আছো
বাকী আজি বহুত গৰম দিছে ন
গৰম দিছে কিন্তু, আজি তিনিদিন মানে গ উম, বেছি গৰম দিছিল তোমাৰ সাইত্ৰিশ ডিগ্ৰীৰ
অ, তিনিদিন অ পৰহি তাৰ আগৰ দিনা বহুত গৰম আছিল
উম, উম, হয় বহুত গৰম দিছে বাকী, দুপৰীয়াাতটো ভাত বন আজি এটা বস্তু ৰাখিলো ৰ'বা আজি
কি?
এই যে কুচিয়া মাছ ৰাখিলো ৰবা
অ, কুচিয়া মাছ ভাল গৰমত খাব লাগে
অ', ৰমত নহয়, ভালেই বাৰু মই বহুত দিনৰ বেপাৰী
কুচিয়া মাছ তোমাৰ তেজৰ কাৰণেও ভাল, বিশেষকে তেজৰ কাৰণেও ভাল
মানে, বেপাৰী এটাক কৈ থৈ দিছো তেনেকে মানে যি এ পালি দিবা আৰু মানে এ সিহঁতে মানে নিজে বৰশী পাতি উঠাই তোমাৰ যেনেকি কিছুমান জিয় খাব অলপ সেই লাগে তোমাৰ কিছুমানে অলপ লেতেৰা জেগাত জিয়াই থৈ দিয়ে
হয়।
সেইকাৰণে দিছে অলপ দুপৰীয়া আ তাাকেই হেৰি কৰিব বনাব বাছ এতিয়া বাচিল বাৰু, বাচিছে এতিয়া
ঠিকেই, ঠিকে, ঠিকে, আছে মাছ চাছ খাব লাগে মইো বাৰু মাছ খাও তুমি মান, তোমাৰ বিশেষ মাছটো কি মানে, মূৰত বিশেষ মাছটো তোমাৰ কচ মাছ বুলি যে কয়
অ', অ, অ, কচ মাছ
এইটোৱে মানে মই ভ খাই ভাল পাওঁ আৰু
হয়, নেকি মই হয়, মই কিন্তু ভাল নাপাওঁ তোমাৰ পচ মাছটো তেনেকে
উম, খোৱা নে এনে
এ কেতিয়াবা, এ মই কচ মাছ আমাৰ ঘৰত নানাই তেনেকে মানে তোমাৰ ভাল নহয়, বহুত তেল মাছটো তোমাৰ তেলৰ মাছ তেল
কো, কো, কো, কোনটো মাছ ভাল পোৱা তুমি?
এনে মইতো লোকেল মাছৰ ভিতৰত তোমাৰ কাৱাই মাছটো ভাল পাওঁ আৰু। কুচিয়াতো ভাল পাওঁ।
তাৰপিছত তোমাৰ যেনেকুৱা ৰূপচান্দা মাছ আছে এইবিলাক। ভাল নো পোৱাওঁ আৰু ৰূপচান্দা বি্কেট।
এই এইবিলাকতো তোমাৰ হেৰি মাছ, তোমাৰ ডাঙৰ মাছত পৰে আমাৰ যিটো তোমাৰ। লোকেল মাছ বুলি, কয় তো লোকেল ঘৰুৱা।
ভাঙন মাছ খোৱা নে নাই ভাঙন মাছ?
ভাঙন মাছ কম খাওঁ, কটা বহুত কটা আ, তোমাৰ।
কাৱৈ মাছততো ক, ক কটা থাকেটো।
নহয়, ভাঙন মাছৰ কথা কৈছা নেকি তুমি। ভাঙন মাছত বহুত কথা থাকে বুলি তোমাৰ। কাৱৈ মাছত তেনেকুৱা কটা নাথাকেই কাৱৈ মাছত তোমাৰ মাজৰ সেই কটাডালেই থাকে। এ, ভাঙন মাছত তোমাৰ মানে একদম সৰু সৰু কটা বিলাক দি থাকে।
হয় হয়।
একদম তোমাৰ সেইবিলাক মানে ভাল নালাগে মই। কটা বজি ভয় লাগে মোৰ কটা
তাকে তাকে বাকী তুমি ইলিচ মাছ খাই পাইছা নে? ইলিচ মাছতো খাই পোৱা নাই চাগে।
ইলিছ মাছ পাইছো ইলিছ মাছ পাইছো দুদিন পাইছো এ দুদিন পাইছো।
কেনে?
এবাৰ খালো তোমাৰ উৰু ক খালো এ বহু বছৰ আগতে খাইছো। মানে খালো যই কিনি খালো তোমাৰ ভালে লাগিছে এতিয়াতো সত। সটো মনত নাই বাৰু এতিয়া। এ, বহুকেইদিন হ'ল তোমাৰ আজিৰ পৰাই চাৰি পাঁচ বছৰ আগত খাইছো।
হয়, ইলিচ মাছতকে তোমাৰ ইলিচ মাছৰ জোলটো ভাল লাগে ন, সৰিয়হ দি বনাই যে।
অ, অ, অ, সৰিয়হ দি চব মাছে ভাল লাগে তোমাৰ।
হয়,, কন্তু ইলিছ মাছটো মানে সৰিয়হ দি বনালে বেছি ভাল লাগে।
অ, আমাৰ এইবিলাক ভোক ৰৌ তোমাৰ এইবিলাক। উম, বিয়াত যি যি এইবিলাক মাছটো অ, তোমাৰ সৰিয়হ দি বনাই এই তোমাৰ বগা বেয়া হটো বুলি কয় যে
হয়।
সেইটো দি বনাই মানে তোমাৰ
এ, তাকেই তাকেই মানে মানে বনাব জানিব লাগ লাগিব ন সোৱাদটো তেতিয়াহে আহিব ৰান্ধনী ভাল হ'ব লাগিব।
হয় হয়। এইটো ভাল লাগে তোমাৰ মানে বেয়া নালাগে কেনেকুৱা।
বাকি তুমি এতিয়া। আহ', ঘৰত কিবা কৰি আছা নে এনে আছা?
নাই এনেই আছো ৰ'বা এতিয়া তোমাৰ। ঘৰত।
কি কৰিবা আৰু এই মিস্ত্ৰী কেইটামান লাগি আছে তোমাৰ পকা কা, মিস্ত্ৰী সিহঁতে কাম কৰি আছে। বাকী তুমি কোৱা?
বাকী কম মানে, মই আজি আবেলি এঠাইত যোৱা কথা আছে ৰ'বা চাও ব বতৰটো চাই লওঁ তাৰপিছত যাওঁ নে তাই তাৰ পিছত ভাবিম মানে।
ক'ত যাবা?
বতৰটো যদি ডাৱৰীয়া কৰে এইটো মানে এঠাইত যাব লগা আছে আলহী ঘৰত। ঠিক নাই মানে যাবও পাৰো নাযা
এই ঘৰত আল অ' আলহী খাব নোৱাৰি।
নোৱাৰি নোৱাৰি তাকেতো বতৰটো চাই যাম এই এই বতৰটো এতিয়াই বৰষুণ এতিয়াই ৰ'দ এনেকুৱা তাত বতৰ হৈ আছে ন।
মই একদম ইচ্ছা নাযায় গৰমত তোমাৰ যে কি কি তোমাৰ যাব গৰমতে ঘাম ওলাই যাব।
তাকে মানে তোমালোকৰ তাত কালি বৰষুণ দিছিল নে?
অলপ অলপ দিছে তোমালোকৰ? এ ৰাতি ৰাতি অলপ অলপ দিছে। আমাৰ ইয়াত দিয়া নাই কিন্তু তেনেকে জ ডাঙৰকে দিয়া নাই ডাঙৰ বৰষুন দিয়া নাই।
ইয়াতে দিছে ইয়াতে এতিয়াও মানে কলা কৰি আহিছে বৰষুণ দিব কি জানি হয়
বৰ-বৰষুণ দিব কি জানি।
হয়, ব-বৰষুণ দিলে মই ভাল পাওঁ।
মইো ভাল পাও মইতো বৰষুণ মোটামুটি তোমাৰ দুই তিনিদিন একেলগে দিলে মই বিৰাট ভাল পাওঁ।
উম, ব-বৰষূণ দিলে তোমাৰ মানে কি হয় ব-বৰষুণ দিলে মানে বতৰটো ঠাণ্ডা পৰি যায় তাৰপিছত গাটোও ঠাণ্ডা পৰি যায় তাৰে ফলত তোমাৰ ঘুমটিও বঢ়িয়া আহে কিন্তু বৰষুণ দিলে ঘুমটিও বঢ়িয়া আহে।
ঘুমটি আহে তাৰপিছত তোমাৰ হেৰি আহে তোমাৰ অ, ফুৰিব যাব পাৰি ঠাণ্ডাত অলপ।
হয় হয় হয় হয় ফুৰিব গলেও বঢ়িয়া লাগে তেতিয়া।
হয় আৰু শোৱালোৱাটো খাব পাৰি মানে ঠাণ্ডাত যি টি খাই দিব পাৰিম। অ, মা মাংসটো খাই দিব পাৰি মাংসটো খাই দিব পাৰি কিন্তু গৰমত, তুমিতো মাংস আমাৰ আজিতো তোমাৰ চাৰি পাঁচ দিন চলাই নাই ঘৰত।
আমাৰো আমাৰো পুৰহি চলিছে আজিও নিৰামিষে। এ নিৰামিষে মই খাই ভাল পাওঁ বেছি।
অ, মইয়ো মই কিন্তু মানে মই মাংসটো ভাল পাওঁ কিন্তু গৰমত নোৱাৰি।
গৰমত মোৰ মতে কি জানা? গ-গৰমত মোৰ মতে কি মানে যিমান পাৰা ঠাণ্ডা বস্তু বোৰ খোৱা মানে গৰম মাংসটোতো গৰম,
আৰু আৰু হেৰি খাব লাগে তোমাৰ এই টেঙা খাব লাগে টেঙা।
টেঙা খাব লাগে হয়, গৰমত ঠিকে গৈছে টেঙা খাব লাগে। টে-টেঙা আমাৰ শৰীৰৰ কাৰণেও ভাল যথেষ্ট গৰমতো সহায় কৰে। নেমু টেঙা। হয়, নেমু টেঙা তেতলি টেঙা।
হয়, তাৰ পিছত তোমাৰ এইবিলাক মাছৰ টেঙা দি বনাব লাগে যত আমাৰ যোৱা পৰহি বনাইছিল এখন মাছৰ তোমাৰ কৰ্ঠি ঠেঙা দি।
হয়,
তোমাৰ টেঙা দি বনাইছিল হেৰি মাছ তোমাৰ ৰূপচন্দা মাছ।
অ, আচ্ছআ, তেটৰাৰ লগত মা মাছ খে সোৱাদ হয় কিন্তু। মানে মাছ বনালে সোৱজ হয়।
পাত ভালেই থাকে।
তাকেই
বহুত ভাল লাগে বেঙ
বহুত ভাল ল বহুত।
হয়।
টেঙা দি খাও ৰবা মানে আমাৰ মাজে মাজে চলে টেঙা বস্তুটো মানে এসপ্তাহ আগত খালো চাগে এইটো ইয়া টেঙা বুলি যে কয় বেস্তা টেঙা।
অ' মেচা টেঙা সেইটো তোমাৰ আমাৰ ইয়াত হেৰি বুলি কয় তোমাৰ খুটি টেঙা বুলি কয়। এই
অ' খুটিটেঙা বুলি কয় নেকি। কলা কলা নহয় নেকি ৰঙা ৰঙা অলপ।
ৰঙা ৰঙা নেকি।
ৰঙা ৰঙা পাত
টো বেলেগ কিছে নেকি?
মেষ্টা টেঙা তোমালোকৰ তাতো চাগে মেষ্টা মেষ্টা টেঙাই কয়।
অ' কই কি জানি মই নামে ধৰিব পৰা নাই মই নামে আৰু
হয়, উ, হয় মেচা টেঙা দি মানে এই যে সৰু মাছ আছে যেহেতু
অ', অ'
পুঠি মাছ মানে মিক্স মাছ পুঠি পুঠি মাছ চানা মাছ মিক্স মিক্স মাছ মানে বনাইছিল ভালে লাগিছে বাৰু।
হয়, হয় কিছুমানে এইবিলাক জাল দিয়া দিও হয় তোমাৰ এই আদা
হয় হয় বিলাহী চিলাই দি ব বঢ়িয়া লাগে। সৰু মাছটো তোমাৰ মানে এ চব চব বস্তু দি খাই কেনে বঢ়িয়া লাগে হয়নে।
হয়। সৰু মাছটোতো ভালে লাগে তোমাৰ মানে নিচলা মাছটোও ভাল লাগে বহুত ভাল লাগে।
হয়, হয়। তুমি নিচলা মাছ ডাঙৰটো খোৱা নে সৰুটো খোৱা?
এই সৰুটোৱা তোমাৰ।
ডাঙৰটোও কোনটো মানে কঁঠালৰ লগত ভাল লাগে।
কঁঠালৰ লগত মই খাই পোৱা নাই এনেকে।
উম, ভাল লাগে কিন্তু খাই চাবা বাৰু কেতিয়াবা মই আজি ক'লো ন তোমাক ভাল লাগে।
তুমি পাইছ পাইছা নেকি তুমি?
হয় হয় পাইছো পাইছো।
অ' ভালে যে মই পোৱা নাই কিন্তু কঁঠালৰ লগত খায়। অ' মই পাই মই পোৱা নাই কঁঠালৰ লগত। খাব লাগিব দে এদিন।
উম বঢ়িয়াকে সৰিয়হ চৰিয়হ দি বনাবা বঢ়িয়া লাগে।
অ', অ' মানে বনাব লাগিব।
ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি আজি ভাল লাগিল দিয়া হা।
অ' ঠিক আছে দিয়া ভালে লাগিল মোৰ।
অ', অ' ৰাখিছো।